হেল্ল' হেল্ল' কি কৰি আছা?
হেল্ল'
কি কৰি আছা?
হেল্ল' অহ শুনা পাইছ
কি কৰি আছা, পাইছো পাইছো কি কৰি আছা?
একো কৰা নাই, তুমি কি কৰিছা?
মই অফিচত আছো ৰবা।
আচ্ছা, আজি অকলে নেকি?
অ আজি অকলে তোমাৰ, আজি তোমাৰ মানুহে নাই অকলে আছো ৰ'বা আজি।
আচ্ছা নীতিশ দা আহা নাই পিছত?
অ নাই নীতিশ তোমাৰ নোৱাৰে বোলে আহিব কাৰণে, সি তোমাৰ ক'বাত গৈছে বোলে, সেইকাৰণে এয়া নোৱাৰো বুলি বুলি কৈছে। উম, পিছে কি খা ভাত চাত খালা?
নাই এতিয়া খোৱা নাই এতিয়ালৈকে।
অ খোৱা নাই নেকি?
উম।
অ সেই কথা এটা আছিল ৰবা তোমাৰ লগত, সেইকাৰণে ফোন কৰিলো।
কি কোৱাচোন?
মানে ভাবিছিলো তোমাৰ এইয়া তুমি যি কৰ্চটো কৰিছিলা সেইদিনা যি
অহ
সেইটো মোক মানে ময়ও ল'ম বুলি ভাবিলো, এইটো মানে কেনেকুৱা কি কৰিব লাগিব কৰ্চটো লব কাৰণে?
অ দাতা নলেছ টো,
হা ডাটা নলেছ, মানে তোমাৰ পষ্টোৰ নামটো ডাটা নলেছ নে, নে নামটো কিবা বেলেগ?
নামটোয়ে দটা নলাইচ।
নামটোৱে ডাটা নলেছ, না তাতে অকল ডাটা এনালিচৰ বস্তু কোনে থাকিব?
অ দাতা নলেছ, অ নহয় একচল নাথাকে কেৱল। এক্সেলটো কমেই থাকে ক'ব গ'লে একদম বেচিক পাৰ্ট থাকে। তাৰ পিছত যিমান আৰু ডাটা এনালাইচত থাকে বস্তু চব থাকে তাত।
আচ্ছা এইটো ল'ব কাৰণে কি ল'ব লাগিব মানে, কিমান কি কৰিব লাগিব এইটো?
এইটো এটা মানে হেৰি হয় পি ডাব্লিউ টো গমেই পোৱা ফিচচ। ভালা, এইটো, অ এইটোতো উম মানে এইটো বহুত নামি দামী এটা কচিং চেন্টাৰ হয়। এইটো তোমাৰ মানে, মোৰ হিচাপত তুমি লোৱাৰ আগত এবাৰ এবাৰ ৰিচাৰ্জ কৰি চাই ল'বা হা, তেনেকা মোৰ মই যেনেকা ৰিচাজ মই চাইছোঁ হেইটো হিচাপত মই কৈ আছোঁ, মই যেতিয়া ফাৰ্ষ্ট চিনটোৰ কথা শুনিছিলো তেতিয়া মই অল চাইছিলো যে কেনেকুৱা টাইপৰ, মই সেই ৱেবচাইদত জাই কিনে অ, গোটেই হেৰিতটো পঢ়িছিলো ন বিলাক যেনেকুৱা আছে দিয়া কেনেকুৱা টাইপৰ কি হয়। কেনেকুৱা টাইপৰ কি পঢ়োৱা হয় চেলেবাছ চাইছিলো, তাৰ পিছত টিচাৰছৰ বেকগ্ৰাউণ্ড চাই চো তাৰ পিছত যিবিলাক ইষ্টুদেন্ত পাছ হৈ গৈছে, পাছ আউট হয় তাৰ পিছত সিহতক কত চা কৰি - কৰি আছে বা একশ্যৱেলী তে প্লেচমেণ্ট পাই নে নাই এইবিলাক চব চাইছো মই, ত সেইবিলাক চাইড পিনে মই লৈছো, তাৰ আৰু দাটা নোলাইছো তোমাৰ হা ধৰা এইটো বেছিভাগ ক'ব গ'লে আমাৰ আহ যদি তুমি ডাটা নেৰেছ লোৱা তুৰ্বক তোমাৰ এক্সপেক্টচনতো গুৱাহাটীত থাকিব নালাগিব। কাৰণ তুমি আমাৰ গুৱাহাটীত ডাটা এনালিচৰ কাৰণ আছে কিন্তু এনেকুৱা হাই কোৱালিফাই কোম্পানী নাই এনেকুৱা। দিছে। চ' সেনেকুৱা যদি তুমি ডাটা এনালাইচ ল লোৱা। যদি ভাবা যে তাৰ পৰা প্লেচমেন্ট যিটো দিয়ে সেইটোৰ পৰা ডাইৰে তুমি চাকৰি কৰিবা তেনেহলে তুমি এ যতে মতে দিলে যাব লাগিব বা জোনতো ইণ্টাৰভিউত তুমি পাছ কৰা বেলেগ - বেলেগ জেগাৰো আহিব পাৰে। ফ্ৰম হম হয় বাৰে এইবিলাকৰ কিন্তু মানে ইন্টাৰ্ণশ্বিপৰ কাৰণে দিব ন ভাল তোমাৰ।
এয়া এই গণেশগুৰিত যি এখন আছিলা তাতে অফলাইন পাতিম নে নোৱাৰিম।
উম, এইটো অফলাইন গুৱাহাটীত নাই বেলেগ জাগগাত আছে আমিও চাইছিলো যে যদি অফলাইনত হয় অফলাইনত ল'ম বুলি ভাবিছিলো।
গুৱাহাটীত তোমাৰ ইয়াতে গণেশগুৰিত এখন নাই নেকি ফিজিক্সৱালা।
ফিজিক্সৱালা আছে - আছে। তাত কিন্তু বেলেগ - বেলেগ হেৰিত আছে নিটৰ কচিঙত আছে আৰু চি এড কচিঙত আছে এইবিলাকত আছে কিন্তু ডাটা এনালিচৰটো নাই এতিয়ালৈকে হোৱা নাই গুৱাহাটীত।
আচ্ছা মই ভাবিছো তাতে আছে মই তাতে অফলাইনে লও মানে অনলাইন লোৱটো অফলাইন লোৱাটো অলপ বেছি মানে ভালকে বুজি পাই।
ভাবিছিলো কিন্তু অফলাইন গুৱাহাটী সিত নাই কাৰণে ল'ব নোৱাৰিলোও অনলাইনতে ল'ব লগা হ'ল। অনলাইন তো তোমাৰ এক জেক টোৱেইন তি ফাই থাও জেন জাব তোমাৰ তাত মানে এনেকুৱা নহয় বেলেগ যেনেকুৱা এছ পি এম চে পি এমত আমি লৈছিলো তেতিয়া তোমাৰ হেৰি আছিল তাত মানে পইচা বাঢ়ি যাই যদি তুমি এ এবাৰ নিদিয়া বালি থৈ যায়। কিন্তু ইয়াত একো এনেকুৱকা মানে ই এম আই টকা এনেকুৱা হেৰি নলয় মানে ইণ্টাৰেষ্ট নলয় আৰু। ডাইৰেক্ট টোৱণ্টি ফাইভ থাউজেণ্ডে হয়।
আচ্ছা।
অ, তুমিটো ই এমই দিব পাৰিবা নহলে ডাইৰেক্টকে টুৱেন্টি ফাইভ থাউজেণ্ড দি লব পাৰিবা।
ত ই এম আইৰ দৰে তোমাৰ কিমানকৈ আহে।
ই এম আই ধৰা তুমি যদি সোনকালে সেইটো শেষ কৰি দিব পাৰিবা পাচটা চাৰিটা এনে কে দিব পাৰিবা নহ'লে মোৰ টো সাত তা আছে চেভেন তা আছে। তিনি হাজাৰ এশ ছাবিছ টকাকে।
মানে এইটো তোমাৰ হেৰি মানসে হিচাপত নহয় তোমাৰ কেইটা মানে সেইটো হিচাপত নেকি?
অ', সেইটো হিচাপত হ'ব মান্থলি অ চব মান্থত দিব লাগে কেইবাৰ দিব লাগিব যদি তুমি খোজা যে অ, মই চাৰি পাচ হাজাৰ দিকে সোনকালে শেষ কৰি দিম সেইটো এইটো বেলেগ কথা আৰু যদি কোৱা যে নহয় একদম লাষ্ট অপশচন যিটো আছে সেইটো ল'ম।
আচ্ছা, ত মই মানে ল'ম বুলি ভাবিছিলো ৰবা এইটো কৰ্চ। টো মানে অলপ শুনিছো এইটো কৰ্চৰ কথা। মই ভাবিলোঁ তুমি লৈছা যদি সেই কৰ্চটো মই তোমাক হোধি চোৱাটো বেছি ভাল হ'ব। যিহেতু তুমি কৰি আছা।
অঁ, অঁ। এইটো, এইটো মই ডাটা এনালাইচটো তোমাৰ তুমি কোনো হেৰি এনেকুৱা নহয় যে এটা বেকাৰ ইছ হয় তুমি লৈ থোৱা জাষ্ট, চাকৰি নাপাবা। এনেকুৱা হ'বই নোৱাৰে। কাৰণ ডাটা এনালাইচ এতিয়া চবতকে ডিমাণ্ডিং ডিমাণ্ডিং কামটো হয়। তুমি যদি জবো বেলেগ জেগা যদি জব নোপোৱা, যিকোনো চেক্টৰত এটা হ'লেও পাই যাবা। কাৰণ এ চব চেক্টৰতে আ আজি-কালি তোমাৰ কম্পিউটাৰ কম্পলচাৰি লাগে। আৰু যেতিয়া তুমি ক'ৰবাত ইণ্টাৰভিউ দিব যাবা আৰু তাত যদি চাই যে ডাটা এনালাইছ তমাৰ অলৰেদী শিক কোৱা আছে। এণ্ড এক্স এক্সপিৰিয়েন্স ও আছে। ৰিলায়েন্সটো অবিয়েছলি তোমাৰ মানে হায়াৰ চাঞ্চটো বেছি থাকিব। প্লেচমেন্টটো তোমাৰ ডাটা এনালাইছ হলে অবিয়েচলি ভাল ভালেই হ'ব। প্লেচমেন বহুত কোম্পানীৰ পৰা তেতিয়া লাষ্ট সময়ত অ ইন্টাৰভিউ দিয়া হব। তোমাৰ মিনিমাম তুমি ধৰি লোৱা, তুমি যদি এটা ভাল ষ্টুডেণ্টৰ এটা কেটেগৰী থাকে ন। যেনেকুৱা নাইনটি পাৰ্চেট এটা বেলেগ ধৰণে চায় সিঁহতে। এনেকা টাইপৰ যদি তুমি যদি ভাল কেটেগৰীত যাব পাৰা মানে নাইনটি পাৰ্চেন্টত তুমি থাকিব পাৰা, টপ টেনত থাকিব পাৰা সিহঁতৰ ষ্টুডেণ্টৰ মাজত, তেনেহলে তোমাৰ যবটো মানে কম্পলছৰি হাণ্ড্ৰেড পাৰচেন্ট চিঞৰ থাকিব। যিমানে তথাপি সিহঁতে ট্ৰাই কৰিব। কিন্তু তোমাৰ যদি একদম টপত থকা তেনে ভাল। কাৰণ সিহঁতে টপ ষ্টুডেন্ট বিলাককে বেছি চি মানে প্লেচমেণ্ট দিয়াত ট্ৰাই কৰে এইটো চব ক্ষেত্ৰতে হয়। স্কুলতে হয় তুমি গম পোৱা। এইটো, অ ভাল ষ্টুডেণ্টৰ কাৰণে টিচাৰ বিলাকে কিন্তু বেলেগকে চাই অলপ।
ৰাতিখনে ফোন কলোও। বেয়া চেয়া নাপাবা। কথাটো তোমাৰ মানে এইটো ওপৰত কৰ্চটোৰ ওপৰত অকমান জ্ঞান লব ইচ্ছা আছিল।
অ, অ। মানে এইটো ভালে কথা। মইও ফাৰ্ষ্টত চিনটো যেতিয়া ফাষ্টত ফাষ্টত লৈছিল ন ত মই চিনটো কডটো সুধিছিলো বা নিজেও ৰিচাৰ্জ কৰিছিলো আৰু যে কেনেকা কুৱা টাইপৰ হয় অলপ চাই লও। তাৰ পিছত মইতো বহুত জনৰ ওচৰত সুধিছো হা শি ক মই ভালকে হেৰি কৰিছো যে কেনেকোৱা টাইপৰ হ'ব? ছাৰক কৰছো দেখাইছো মই দেখাই চবিলাক কৈ ছাৰে বুজাই দিছে। তাৰ পিছত তাৰ পিছতহে মোৰ হৈছে এইবিলাক। তাৰ আগতে ম ফিজিক্স ৱালাৰ মানে চ ৱেবচাইটত যাই কিনে চব চাইছো, তুমিও চাব পাৰা।
অ, এইটো চাম ৰবাচোন। এবাৰ ট্ৰাই কৰি চাব লাগিব ৰ'বা এইটো। পিছে ঘৰতে আছা নে নাই এতিয়া বৰ্তমান? এনে কাম-চাম কৰি আছা?
এতিয়া মইতো জব কৰি আছো বৰ্তমান। এতিয়াই একো কৰা নাই। এতিয়া ৰুমত এত মোৰ বৰ্তমান ৰিলায়েন্ঞ্চতে কৰি আছো ক'ব পাৰা।
হৈছে দিয়া।
উম। সেইটোৱে মই দুটা একেলগে কৰি আছো। এতিয়া জব চলি আছে মোৰ লগতে ডাটা এনালাইছ কৰ্চটোও চলি আছে কিমান, তিনিমাহ মান আছে মোৰ এইটো।
এইটো তোমাৰ মানে কৰ্চটো যে আছে ধৰি লোৱা তোমাৰ যি অনলাইন যিমান হৈ থাকে তোমাৰ ৰেগুলাৰ খতম কৰি থাকিব লাগে নে? নে তোমাৰ ধৰি লোৱা যেনেকৈ কেতিয়াবা ধৰি লোৱা তুমি কিবা বুজি পোৱা নাই আৰু উম আৰু বেগ ধৰিলা ভিডিঅটো আৰু চাব পাৰিম চাগে ন?
অ ৰিয় আছে তুমি হা এশ বাৰ ক'ব। কৰিব পাৰিবা সেইটো তোমাৰ আহি যায় তোমাৰ ডাউনলডত আহি যাব। কিন্তু অ তোমাৰ সেইটো কৈছো মই। ক্লাছ ইমান বেছি নহয় সপ্তাত দুটাকে ক্লাছ হ'ব। এসপ্তাত কিন্তু এটা ক্লাছ তিনি ঘন্টা কে হয়।
আচ্ছা।
এইটো প্ৰব্লেম, তিনি ঘন্টাকে হ'ব সাতটাত দুটাই কিন্তু সেই দু। ক্লা ক্লিয়াৰ কৰ কৰ তোমাৰ একদম পুৰা হাপ্তা গুচি যাব।
কি কোৱাৰে।
অ এনেকোৱা টাইপৰ, মানে তোমাৰ ধৰি লোৱা এটা ক্লাছত কুইচ থাকে। তাৰপিছত এচাইনমেন্ট থাকে তাৰপিছত সেইটো তোমাৰ ফাৰ্ষ্ট এবাৰ ৱচ কৰিলে তুমি। বুজিব নোৱাৰিবা, সেইকাৰণে বাৰে বাৰে ৰি চ কৰিব লাগে। ত এনেকাই মানে এসপ্তাহ গুচি যায় এনেকুৱাই এসপ্তাহ গুচি যায় এছাইমেন্টো ধৰা আমি ভাল ফাচ ফাচ যেতিয়া এছাইনমেণ্ট কৰিবা তেতিয়া অবিযেচল্লি চ ৰ'অই থাকিম আমি ইমি ইমান ডাঙৰ ডাঙৰ ডা টা দিয়ে সিহঁতে।
আচ্ছা আচ্ছা থেংক ইউ হা মানে এইখিনি ইনফৰ্মেচন দিয়া স কাৰণে মই ম এটা জানা নাছিলো।
এক কো নাই।
আহ
তুমি অলপ চাই চাই ল'বা কেনেকুৱা টাইপৰ।
মই মানে তোমাৰ এই চিনটো সুধিম বুলি ভাবিছিলো এইটো কৰ্চটো কথাটো। বাট তাৰ নম্বৰটো মানে তোমাৰ কলটো লগা নাই সেইকাৰণে ভাবিলোও সটো ত তুমিও লৈছা তোমাকো ইনফৰৰ্মেশ্যনটো সুধি চাও কি হয় কি নহয়? সেইকাৰণে তোমাক কল কৰিলো। এইটো কাৰণে তোমাৰ ঘৰতো লেপটপ চেপটপ লাগিব ন মোবাইলতো নোৱাৰিম ম কৰিব।
নাই নাই মোবাইলটো অসম্ভৱ কৰাটো তোমাৰ নহলে কম্পিউটাৰ চ নহলে লেপপ এটা লাগিব। আৰু তথাপি এইটো দাতানেজাৰ ত এটা হেৰি হিচাপত আহে যেনেকুৱা তোমাৰ এচ এছ ডি অলপ হাই লাগে ৰেম অলপ হাই লাগে। চ' সেই হিচাপত চাই পিনে ল'বা যদি ঘৰত যদি আছে বেলেগ কথা কিন্তু যদি নাই তেনেহলে তুমি হেৰি কৰি ল'বা আগতে কিনি ল'বা অলপ হাই ৰেঞ্জৰটো। মানে এইটো বহুত ইম্পৰ্টেণ্ট হয় তাত। পাইানটান চব লেপটপে নচলে সব কম্পিউটাৰ নচলে।
আচ্ছা আচ্ছা।
উম
ঠিকে আছে দিয়া পিছে দিয়া পিছে ন মই এইটো কাৰণে ফোন কৰিছিলো তোমাক।
আহ আচ্ছা আহ আহ ঠিক আছে দিয়া।
দিয়া বাই।
উম।